অ হেল্ল'
কি কৰিছাহে ইমান মাত ওলাইছে যে তোমাৰ ওচৰত
অ মোৰ ওচৰত মানে ফেন চলি আছে।
ফেনখন অলপ বন্ধ কৰি দিয়া আক', তোমাৰ মাতষাৰ ভালকে শুনা নাই।
অ ৰ'বা ৰ'বা। এতিয়া পাইছেনে অলপ?
নাই নাই। অ এতিয়া পাইছো এতিয়া কমিছে দিয়া।
আচ্ছা আচ্ছা কোৱা।
কি কৰি আছা তুমি? আৰু মাততো আহিছে অ।
অ মই এতিয়া বহি আছো ইয়াতে কাম চাম কৰি আছো অলপ।
কাম কৰি আছা নেকি? কি কাম কৰি আছা?
দোকানৰ অলপ।
হয় নেকি? ঠিকে আছে দিয়া। অঁ ঠিকে আছে দিয়া। মই অলপ মানে তোমাৰ মাততো অলপ কিছু মাত আহি আছে।
উম অলপ সময়, চোৱা মানে মই অলপ ৰাস্তাত আছো ন, গাড়ীৰ চাউণ্ড বিলাক আহি আছে।
হয় নেকি?
অঁ।
মই মানে শিৱসাগৰ যাম বুলি ভাবি আছিলো, শিৱসাগৰ শিৱসাগৰ যাম আৰু।
যাব পাৰা একো নাই।
তুমি যাবা নেকি?
অ শিৱসাগৰত যোৱাৰ প্লেনিংটো আমাৰ মোৰো আছে।
অ ত মই যাম ভাবিছো আৰু, শিৱসাগৰত যাম আৰু শিৱসাগৰত তোমাৰ শিৱদৌল চাম, বিষ্ণুদল চাম, দেৱী দৌল চা চাম, ৰংঘৰ চাম, তলাতল ঘৰ চাম।
শিৱ শিৱদলৰ পৰা আহি ত মই যোৱা নাই, মোৰ এইবাৰ যোৱাৰ প্লেনিং আছে।
জ য যোৱাৰ সেই কথা বাৰ্তা চলি আছে ন? যাবাগে পিছে ন?
হয় যাম যাম। আমি মই আমি বাইক লৈ যাম ৰাইডত।
অ অ বাইক লৈ ফুৰিবলৈ যাবা? বঢ়িয়া আৰু আৰু আৰু ক'ত যাব ভাবিছা?
মোৰ মোৰ ফ্ৰেণ্ড যা যাব, ছয়জনমান যাব।
ছজন যাব?
উম।
তোমালোক থাকিবা নে আহিবা?
উম আমি থাকিম। আমি ইয়াৰ পৰা প্ৰথম নগাঁও যাম, নগাঁৱত একদিন থাকিম।
হয় হয়।
নগাঁৱাত আমি তোমাৰ এইবিলাক চাম ন নতুনকে বটদ্ৰৱা খন চাম, নতুন ভাল লাগিছে।
নতুনকৈ কোনখন চাবা?
বটদ্ৰৱা।
হয় নেকি? সেখন কি হয় অ?
সেইখন হ'ল তোমাৰ তেনেকুৱা তোমাৰ যে আমাৰ কি বুলি কয় এইটো বিহু চিহুৰ বিলাকৰ যোনটো প্ৰজেক্ট আ আছে ঢোল চোল কিবা কিবি, এইবিলাক তবলা চবলা সেইবিলাকত মানে তাতে ডিজাইন কৰা আছে। অৰিজিনেলি। এইবিলাক চাব পাৰি। সেইটো চাম আমি সেইটো চাই পিনে আমি ডাইৰেক্ট মৰ্নিং নেক্সট দিনা মৰ্ণিং আমি শিৱসাগৰ গুচি যাম
ৰাতিপুৱাই শিৱসাগৰত গুচি যাবাগে হয় হয় ঠি ঠিকে আছে দিয়া মই ভাবিলো হে কৰিম মানে তোমাৰ আ কি কয় মাজুলীও যাম চাগে
উম যাব পাৰি মাজুলীও যাব পাৰি
মাজুলিত তোমাৰ, অলপ অলপ মাজুলীখন চাম আৰু যোৱা নাই যিহেতু যাম গৈ চাম আৰু
আৰু এটা কাম কৰিব পাৰা নগাওঁ পৰা আমি ফাষ্ট কাজিৰঙা হয় এনেকে যাব পাৰি ন কাজিৰঙাটো চোৱা বস্তু আছে ধুনীয়া
কাজিৰঙাততো বেলেগকৈ যাম আৰু এদিন
সেইটো হয় কিন্তু ৰাইডত যিহেতু আছো মানে কেইদিনমান যাব পাৰি আৰু চাৰি পাঁচ
অ তোমাৰ অ তোমালোকে যাব পাৰা দিয়াচোন আমি যাব নোৱাৰোঁ আমি মানে মাজ মাজুলী মোৰ মানে মাজুলী যাবলৈ বিৰাট মন আছিলে মাজুলীতোতো জানাই পৃথিৱীৰ বৃহৎ আ নদীৰ নদী দ্বীপ বুলি কয় আৰু এইটো ব্ৰহ্মপুত্ৰ নদীতেৰে হয় জানা ন তাৰপিছত তোমাৰ মাজুলীতো মানে তোমাৰ বিৰাট আ সেই আৰু আ সাংস্কৃতিক জেগা হয়
আচ্ছা
ভাল হয় আৰু তাৰপিছত মাজুলীটো তোমাৰ আহোম আহোম বোৰৰ কাৰণে বিশেষ এটা ঠাই আছিলে আৰু তোমাৰ, উম তোমাৰ মানে নৱ বৈষ্ণৱ ধৰ্মৰ আৰু এইটো শ্ৰীমন্ত শং শংকৰদেৱে কিবা হেৰি কৰিলে ধৰা
উম
তাৰপিছত তোমাৰ, উম তাত মানে বহুত
আহ
মানে বহুত সত্ৰ আছে।
তাৰপিছত
শুনিছা নে
অৱ হয় হয়।
কৈ যোৱা তোমাৰ মাতটো শুনি আছো মই
উম উম তাৰপিছত ক'ত যাবা আৰু মিটাৰটো নাই নেকি? উম
হেল্ল' অ মা মাজুলীত মান মাজুলীত মানে সত্ৰ গোটেইখন চাবলে বিৰাট মন আছিলে মানে মাজুলী সত্ৰতো তোমাৰ শ্ৰীমন্ত শংকৰদেৱে সেই স্থাপন কৰাবোৰ কিছুমান আৰু
হয়
তোমাৰ
তাৰপিছত
তোমাৰ অনুঅতি সত্ৰ দক্ষিণ পাট সত্ৰ গাৰামোৰ সত্ৰ কমল কমলাবাৰী সত্ৰ তাৰপিছত বেঙেনাতি সত্ৰ এইবোৰ চাব ইচ্ছা আছিলে আৰু মানে
তাৰমানে তোমাৰ ফুৰি ভাল লাগে আৰু
ফুৰি ভাল লাগে আৰু বিশেষকৈ ফুৰি ভাল, ফুৰি আৰু চবৰে ভাল লাগে দিয়াচোন। কাৰণো বেয়া লাগিব ফুৰি হয়নে? তাৰপিছত মানে মোৰ, মানে কম তুমি জানানে? হেল্ল'
আচ্ছা অৱ তাৰপিছত?
কমলাবাৰী সত্ৰতো যে এইটো মানে অ বদলা পেদল পামাই বনাই ছিলে বুলি কৈছে আৰু কোন মাধৱদেৱৰ কিব কিবা হয় আৰু অ এজন অৱ তোমাৰ তাতে আৰু অ এইটো উত্তৰ কমলাবাৰী সত্ৰ হয় আৰু এটা তাত উত্তৰ কমলাবাৰী সত্ৰও আছে তোমাৰ তাতে-তাতে তোমাৰ নাচ, গীত হয় আৰু তুমিতো জানা নাই মুখা-মুখা যে বনাই মাজুলীত।
অ বনাই-বনাই সেইটো গম পাওঁ।
গম পোৱা ন?
হয়-হয়।
আমাৰ মুখাটো হৈছে মানে অসমৰ সাংস্কৃতিক আৰু ভাওনাৰ পৰম্পৰা এক গুৰুত্বপূৰ্ণ অংশ জানানে?
গুৰুত্বপূৰ্ণ অংশ ন।
অঁ, তোমাৰ এই বিশেষকৈ ভাওনা আৰু নাট্যৰ পৰিবেশনত মানে ব্য-ব্যৱহৃত মুখামুখ ক বুজায়। তাৰপিছত তোমাৰ মুখাশিল্পৰ বিকাশ চি শ্ৰীমন্ত শংকৰদেৱীয়ে সক্ৰিয় সাংস- কৃতিৰ সৈতে জড়িত কৰিছে। তোমাৰ ভাওনা নাট্যত আৰু দেৱ-দেৱী অনুসৰি ৰাক্ষস, পশু-পক্ষী আদি চৰিত্ৰ দেখুওৱা দেখুৱাবলৈ মানে মুখাখন ব্যৱহাৰ কৰে জানেনে?
হয়।
হয়, তাৰপিছত আৰু তোমাৰ ধৰা উম। সেনেকেই আৰু মুখা পিন্ধা তোমাৰ পৰম্পৰাটো চলি আছে আৰু মুখাটো মানে তোমাৰ আহ বাঁহেৰে আৰু কাপোৰ আৰু কাগ-কাগজৰে তৈয়াৰ কৰা হয়। আৰু, আৰু চামগ পুখুৰী সত্ৰটো যে আছে সেইটো মুখা-মুখা বনোৱাৰ কাৰণে বোলে বিৰাট বিৰাট মানে আহ! বিখ্যাত আৰু ধৰা।
তুমি গ তুমি এটা কথা গম পোৱা নে নাই আপাৰ আচামত এ প্ৰিয় নিয়মবোৰ কিছুমান আছে, ধৰা তোমাৰ ব বা তোমাৰ গলে, তোমাৰ নামঘৰতে, কীৰ্তন ঘৰতে তুমি গ'লা তাতে তোমাৰ সাজ-পাৰবোৰ কি পিন্ধিব লাগে ট্ৰেডিচনেল?
অ তোমাৰ ধুতি পিন্ধিব লাগে নহয় ল'ৰা মানুহবোৰে আৰু ছোৱালীবোৰেটো চাদৰ মেখ
অ হয়, লৰাবোৰে হ'ল তোমাৰ ধুতি আৰু কুৰ্তা পাইজা পিন্ধিব লাগিব তাকো হোৱাইট
অ, অ তোমাৰ যে এ কি কয় বৰদোৱাত যে আছে, বৰদোৱাত সেইটোতো নিয়মটোতো আছ
বৰদোৱাত আছে, তোমাৰ এইটো মৃত্যুঞ্জয় মন্দিৰ আছে মৃত্যুঞ্জয় মন্দিৰত তুমি যদি যোৱা ন-নৰ্মেলি এনেকে ভালকে যাব, মই গৈছোঁ-গৈছোঁ মৃত্যুঞ্জয় মন্দিৰ গৈছোঁ।
মন্দিৰ গৈছা, কেনেকুৱা লাগিছে তাত গৈ?
তাত গৈ মোৰ ইমান ভাল লাগিছে মানে, ইমান ডাঙৰ বিশাল শিৱলিংগ এইটো
হয় ন?
তাৰমানে তাতে ইমান মানে মনটো ভাল লাগি যায়। লোকালে, তাতে ডিচিপ্লিনটো ধুনীয়া।
তোমাৰ মানে এইটো অ, মানে তোমাৰ এইটো মহাদেৱৰ লগত সেই আৰু সেইটো মহা মৃত্যুঞ্জয় নামত চোন গম পাইছা, হয়।
মহা মৃত্যুঞ্জয় তুমি গৈছা নে নাই?
মই যাবলে হেৰি পোৱা নাই ৰবা। চাম চামকে যাবই পৰা নাই।
বেছি দূৰ নহয় তোমাৰ টাউনৰ পৰা আৰু মেক্সিমাম আহ, বিশ মিনিটত যাই পাই আৰু মেইন টাউনৰ পৰা। বিশ মিনিটত সোমাবলপ ভিতৰত সোমাব লাগিব নগাঁৱত আছে। নগাঁও নগাঁও।
হয় অ'। নগাঁওতোতো তোমাৰ তোমাৰ ভাল জেগাই হয়। তাতে বিহু উদযাপন কৰে। তাতে বৰদোৱাও আছে ন।
বৰদোৱা তাত তাত মেইন বৰদোৱা আছে। আমি যেতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ চাই বৰদ ত গ'লোঁ। আমিতো এ বৰদোৱাতো গৈছিলো। বৰদোৱাত যায়। কি আমাৰ ড্ৰেছ আমি চাৰ্ট আৰু লং পেন্ট পিন্ধি গ'লো ন। তাতে আমাক সোমাব। ব নিদিলে।
হয় ন।
অ' আমি সেয়া কৰিব মানে সোমাইছিলোয়ে যেতিয়া য তেজন ডাঙৰ বয়সীয়াল মানুহ আহিল। আহি কিনে আমাক ক'লে এইবোৰ তোমালোকে নোৱাৰিবা। তুমি চাৰ্ট আৰু লং পেণ্ট পিন্ধি আছা তোমালোকে। ধুতি আৰু কুৰ্তা পিন্ধিব লাগিব। অ' তাতে শ্ৰীমন্ত শংকৰদেৱৰ তোমাৰ কুৱা আছে তোমাৰ ঘৰ এটা আছে।
আৰু তোমাৰ তাতে চোন এটা আহিলৈ। কলখুৱা অ' এখন কিবা। কিবা হাবি কিবা এটা আছে ন তোমাৰ যিটো তোমাৰ ৰাইনু আৰু হাতী আৰু চৰাইৰ কাৰণে। বিখ্যাত হয় আৰু তোমাৰ তো তাতে কলিয়াবৰো আছে জানে নাই।
হয় হয় হয়।
কলিয়াবৰৰতো তোমাৰ চাহ। আৰু চাহৰ তাতে চাহৰ বাগান আছে আৰু কিবা পুৰঞ্জিৰ কিবা কিবি আছে আৰু তাত। ধৰা কিন্তু তাতে আকৌ এটা। সেই সমস্যা আছে ন। বানপানী হয় বুলি কয় বহুত
হয়। বানপীড়িত যে হ'বই ন!
তুমি থাকিছ নে গৈ তাতে।
অ' মই নগাঁৱত যাই কিনে আজিলৈ থকা নাই।
আহ অ'
থাকিব পাৰি। এতিয়া আমাৰ ধ আমি একদিনতে যাই দিনে ঘুৰি আহিলো ন।
এইটো কাৰণে প্লেনিং। নহ'ল এইবাৰ মানে গ'লে গোটেইটো আমি এতিয়া নতুন প্ৰজেক্ট হৈছে ন নগাঁৱ বৰ নগাঁত।
হয় হয়।
সেইটো কাৰণে আমি এইবাৰ থাকিম থাকি মেলি গোটেইবোৰ চাম।
অ' চাবা চাবা ভালদৰে চাবা। মোক জনাবা আৰু কেনেকে তোমাৰ জনাবা মোক। কেনেকুৱা লাগিলে?
হয়। তাত তেতিয়া তুমি নগাওঁ‌ যাই থাকিবা। নগাঁও নাপাওঁতে তোমাৰ এইখন অ' অৰণ্য পায়।
অ'
অভয়াৰণ্য তাতে তাতে সৰু এখন অভয়াৰণ্য হ'ল। তেনেকোৱা মানস অভয়াৰণ্য আছে। মানৱ অভয়াৰণ্যখন তোমাৰটো ডাঙৰ মানস অভয়াৰণ্য।
বৃহৎ অ' বৃহৎ অ' গৈছো গৈছো।
মানস অভয়াৰণ্যত কেনেকোৱা লাগে?